হেল্ল' উম এ কি কি বুলিনো কম ঔ যিটোহে গৰম পৰিছে
অহ বাকী খবৰ খাতি অ কি কৰি আছা এতিয়া?
এ তোমাৰ ইমান গৰম পৰিছে ওচৰতে পুল এটা আছে পুলটোৰ ওপৰতে বহি আছো। তুমি?
মই কঁঠাল খালো কঁঠাল খাই সেই এতিয়া ফেনৰ তলত ধুনীয়াকে বহি আছো।
অহু হু আমাৰ এইফালে যে কঁঠাল নাপায় অ কেতিয়ানো আহিবা বাৰু লৈ আহিবাচোন এটা
উম তাকে লৈ যাব লাগিব বাৰু।
তুমি আনি মোক কঁঠাল খোৱাবা সেইফালেও আছে বাৰু ইমান দিন হল অহাই নাই।
কঁঠাল পকিছেহে এতিয়া।
তাকে কৈছো এনেওতো আহিম বুলি কৈ থাকা ন আজিলৈকেতো আহিব পৰাই নাই
তেনেকে সময় হোৱা নাই মানে খেতি কৰিব লাগে যে।
সেইটো সেইটোতো হয় খেতিয়কৰ মানুহ আমিও অকল তুমি নহয় আমিও মানে কি হয় আমিও কৰিছো সমানে সমানে কৰিছো আৰু
অঁহ তুমিওতো নহা হ'লা তুমি মই মইতো এবছৰত দুবাৰ হ'লেও গৈছো, তুমিতো এবছৰত এবাৰো অহা নাই।
সেইটো হয় হয় পাই মই ধেমালি কৰিছো এ চবেৰে সুবিধা অসুবিধাটো চাব লাগিব ন মানে এতিয়া এতিয়া সময়কণ তোমাৰ কিমান আৰু খেতি বাতি সময় কন মানে কিমান হেৰি সেইটো নিজে গম পোৱা বা মই নিজে গম পাও
উম বাকী ভাত পানী খালা নে নাই?
উম ভাত পানী খালো। তুমি?
অ খালো খালো খালো। বাকী ঘৰত ভাল নে?
ঘৰত মানে দেউতা ভাগৰ অকমান গা ভাল নহয়
অ কি উম তাৰপৰা সেই
গৰ মাৰ ভাগৰ ভালেই বাৰু।
অহ অহ ভাত কিহে খালা?
ভাত তোমাৰ এ মই ৰাতিপুৱা বেলাই গৰুহাল দিব গৈছিলো মেথাউৰিৰ ভিতৰত
অহ অহ
তাৰপৰা তাতে আকৌ ইমান ধুনীয়াকে ঢেকীয়া গজি আছিলে
অহ
পৰা মই বোলো ঢেকীয়া লৈ যাও ঢেকীয়া লৈ যাও বুলি কৈ ঢেকিয়া লৈ আহিলো তাৰ পৰা মই ঢেকীয়া ভাজিলোহি আহি পেলাই।
অঁহ অঁহ।
তাৰপৰা মায়ে আকৌ গৰম জুলি চাই টেঙা দি পেলাই ঔটেঙা যে ঔটেঙা দি দালি বনালে।
অ ঠিক আছে এতিয়া এই গৰম যিমান পৰিছে নহ টেঙাটো অপল খাব লাগে মই সেই হেৰি কালি মানে গৰুৰ ওচৰলৈ সন্ধিয়া সময়ত যাওতে নে এই জেগা এটাত মাছ কেইটামান আছিলে তাৰ পৰা মাছ কেইটা ধৰিলো। তাৰ পৰা এনেকে কচুও আনিলো। কচুটো তাৰ পিছত এই ঔটৈ মও ঔটেঙা আনিলো। তাৰপা তেনেকে বোনোৱা হল আও কঁঠালগুটি দি লগত
ঠিকে আছে। ঠিকে আছে। যিমান পাৰি মানে টেঙা এনেকুৱা বস্তু বিলাকে খাব লাগে। আৰু তো মাছৰ ভিতৰতো সেই তোমাৰ যিবিলাক খালে দুুঙে পোৱা যায়। বা নদ নদী এনেকুৱা তাৰ মানে বা জিওৱৰা মাছ এনেকুৱা খাব লাগে মানে কেলে কৈছো। এ', ইমান মানে বজাৰৰ পৰা বা দোকানৰ পৰা কিনি অনা মাছ বিলাক তোমাৰ ফৰ্মেলিং দি ৰখাই থয় ন?
উম', হয়। হয়।
এ', তেনেকুৱা মাছ বিলাক খালে স্বাস্থ্যৰ অপকাৰ কৰিবই আৰু দিয়াচোন অ', বাকী তোমালোকৰ আইতাৰাৰ খবৰ ভালনে এতিয়া সেইদিনা কিবা বেমাৰ হৈছিলে বুলি কৈছিলে।
এ', বৰ এটা ভালো নহয় মানে কি হয়। ৰাতিপুৱা অকমান ঠিকে থাকে। তাৰপা যেতিয়া ৰ'দটো আহে মানে প্ৰেচাৰটো অকমান বাঢ়ি যায়। তাৰ পিছত আকৌ তো সেইটো হয় মানে মাথা ঘূৰাই কিবা কিবি তাৰপা তেনেকে শুই শুই মেলি থাকে। তাৰপা কোনোবা এখনৰ মানে দিনটোত কেতিয়াবা ভাল হৈ থাকে। কেতিয়াবা একদম বেয়া হৈ যায়। উপাই নাই, মানে এতিয়া ভাল বুলিও ক'ব নোৱাৰি, বেয়া বুলি ক'ব নোৱাৰি, মানে
উম', বুজি পাইছো। পাইছো। এ, একেই অ, আমাৰ দেউতাৰ সেই একেই প্ৰেচাৰটো আছে যে, মানে তোমাৰ বতৰটো সাল সলনিৰ লগে। লগে। তোমাৰ প্ৰেচাৰটোৱে বহুত দিগদাৰ কৰেও
হয়। হয়। হয়। তে এইকেইদিন যি ৰ'দ দিছে। ভাল মানুহে একদম মানে মাথা মাথা চাথা ঘূৰাই গৈছে। প্ৰেচাৰ থকা মানুহ ক'বই নালাগে।
সেইটো কথাটো আৰু মই কবলৈ নাযাওঁ। মই তোমাৰ এনে আগতে ইমান ধুনীয়াকে আমি পথাৰত থাকোগে ইমান মানে সৰুতে আমি যেতিয়ালৈকে তোমাৰ মাটি ৰুব নাজানো বা কঠীয়া তুলিব নাজানো। সেই সময়ৰ কণ আমি মাহঁতৰ সৈতে কিমান পথাৰত থাকোংগে ন
তাকে তাকে থাকোগে আজিকালি কি হল মানে এতিয়া আগত আগৰ দিনা তাৰ মানে পথাৰ মাজত দেখিছা নে নাই। আগতে কিমান গছ আছিলে। আৰু এতিয়া চাবা পথাৰৰ মাজত একজোপাও গছ নাই।
নাই। এতিয়া ধুনীয়াকে মানুহ বিলাকে গছ গছনি বিলাক কাটি নষ্ট কৰি পেলাইছে। তাৰ ফলত এতিয়া গৰমৰ কোবত তোমাৰ পথাৰততো পিছৰে কথা ঘৰতে থাকিব নোৱাৰি। ইমান
উম', উম, তাকে একদম কি ক'বা আৰু আৰু ঘৰত এতিয়া গৰম ইমানে পৰিছে মানে এই পানী গিলাছো খাব নোৱাৰা। গৰম গৰম লাগে মানে
এইটোয়ে এ আৰু তোমাৰ হেৰিয়ে খালা যেনিবা এইটো ফ্ৰিজত ৰখোৱা পানী খালা তাৰ বাবে টো তোমাৰ স্বাস্থ্য বেয়া হ'ব ন? খাওঁ বুলি ক'লেতো অ, খাওঁ বুলি ক'লে ফ্ৰিজিং পানীও খাব পাৰি।
উম', উম, তাকে দাদা-দা
ভণ্টিৰ মাত শুনাৰ নিচিনা লাগিছে।
এ', আছে। আছে। এই কিবা এটা কৰি আছে। বাকী দাদা ঘৰত আছে নে? কামলৈ গ'ল কৰ'বাত
দাদা কামলে গ'ল তোমাৰ এ ভন্টি কলেজ বন্ধ দিলে নাই। বৰ্তমান
উম', কলেজ বন্ধ দিলে। উম,
এতিয়া কোন চেমিষ্টাৰ পালেগে তাই?
তাই এবা থাৰ্ড চেমিষ্টাৰ।
অ', বাকী এচাইনমেণ্ট চেচাইনমেটণ্ট জমা দিলে নে তাই?
উ', দিছে। দিছে। দিছে।
ঠিকে আছে ভালকে পঢ়িবলে কোৱা, কেয়াৰটো তুমি লোৱা মানে বিশেষকে। এই কন সময়ত কেয়াৰ ললে পাছলে ভাল হ'ব আৰু।
উম' দাদা হেয়ি ঘলে আহোঁতেনা আম এয়ালে আহিব নোৱাৰিলে হপায় এপাক।
দাদা মানে কি হ'ল- এ তাত মানুহ লগাই থৈছে যে-
হয় হয়।
এ সেইটো কাৰণে মানে তোমাৰ হেৰি হৈছে, এ সি ঘপককে মানে এৰি দিব নোৱাৰে।
অঁ অঁ তাকেহে, সেইটোও হয় বাৰু কাম-কান লোকৰ আণ্ডাৰত কাম কৰি থকা যিমান যি হ'লেও ৰিক্স হয় আৰু ঘপককে এৰিও থই আহিব নোৱায়ে। উম
মোৰ ইয়াত এতিয়া অসুবিধা হৈছে মানে- ট্ৰেক্টৰ খন তোমাৰ লগাই থোৱা আছে যে
অঁ অঁ।
তাৰ পৰা আকৌ তোমাৰ ট্ৰেক্টৰ খনৰ লগতো থাকিব লাগে।
অ, বাকী হেই ট্ৰেক্টৰৰ কামানি ঠিকে আছে নহয়?
ট্ৰেক্টৰ বৰ্তমান ঠিকে-ঠাকে চলি আছে তাকেই ড্ৰাইভাৰটোয়ে উলিয়াই আনিছে দেখোন।
অ হেৰি কৰিম নেকি- অ' এই আমাৰ ইয়াত মানে কি হয় তোমাৰ আকু তাত ট্ৰেক্টৰ ৰেটটো কম আমা অকণ বেছি বুলি মই জানো মানে।
অ ৰ'বাচোন হা! এই, এই ট্ৰেক্টৰখন পাৰ হৈ গৈ লগ। ৰবা, এই শব্দটো বৰ ঘৰ-ঘৰনী উঠে অ'।
অ তাকে তাকে।
বাকি ট্ৰেক্টৰখন আম ইয়ালে আনিব পৰা হ'ব চাগে।
অ' তোমালোকে যদি মাটি-চাতি মানে অকণমান খৰহ কে বুৰুৱা বুলি ভাবা
তাকে, নহয় মানে কি হয় তোমালোকৰ তাত এ তোমালোকৰ তাতকে আম ৰেটটো অকণ মানে জোখতকে অকণ বেছি বুলি শুনি আছোঁ। মই সুধিছিলোঁ মানে সেইফালে এবাৰ, তাপা তেতিয়া হলে মানে তোমাৰ তোমাৰে প্ৰফিট- টো হ'ব, মই লাগিলে মাটিটো হেয়ি কৰি দিম। উম।
হেৰি হয়
আৰু আমাৰ ইয়াত মানে এটা সুবিধা আছে তোমাৰ- অসমৰ তেলতকে আম য়াত অৰুণাচলৰ তেলটো পাই যায় দামটো কমি যায়। আৰু তোমাৰ এইফালে আমাৰ ইয়াত তুমি ড্ৰাইভৰটো লৈ আহিলে বাকী মাটি-চাতি লোৱা এইবিলাক চাই চিন্তা কৰিব নালাগে মই থাকিম নহয় লগত।
ঠিক আছে বাৰু, তুমি সেইটো চাই-চিতি দিবা মই বাৰু ইমান টা লোকচান মানে লোকচান নহয় বুলি ভাবিছোঁ যদি তুমি কোৱাৰ দৰে হয়। তেতিয়া হ'ব- মই, তোমালোকৰ ঘৰতে ৰখা-মেলা সুবিধাটো হ'ব নাই বাৰু?
অ অঁ।
ৰখা-মেলা যদি সুবিধাটো হয় তেতিয়া তোমালোকৰ ঘৰতে ৰখাই দিম। বাকী ইমান এটা চিন্তা কৰিব নালাগে বাৰু, মই তোমাৰ তুমি বোলে ইমানটা চিন্তা কৰিব নালাগে তুমিওঁ মোৰ লগত লাগি দিবা যে মই তোমাৰ ঘৰতে, ঘৰতটো এতিয়া বৰ্তমান যিহেতু এনেই আছা
হয় হয় হয়।
আৰু মই তেতিয়া চাই দিম আৰু।
উম' সেইবিলা সেইটো বাৰু আপত্তি নাই তুমি সেই, মই ট্ৰেক্টৰ লগত থাকিয়ে দিম তুমি টেন- চন ললে নাই তুমি গুচি আহিবা হেৰি কৰিবা- তুমি অহা সপ্তাহ মানলৈকে গুচি আহা। মানে কি হল আম ইয়াত এই মাটি বিলাক দ' মাটি আছে যে, সেইখিনি মানে এতিয়া পানী বা বা'ব পৰা নাছিলো এতিয়া যিহেতু ৰ'দতো দিছে অকমান শুকাব পানীটো, আৰু দুই-এদিন পিছত পুৰা মানে পুৰা মানুহ লাগি যাব মানে
অ তেতিয়া তুমি পাতা হেৰি তোমালোকৰ যোন কেইজনে বোৱাম বুলি ভাবিছ মানে সেইকেইজনৰ সৈতে পাতা কেইদিন হৈ মোক খবৰটো আকৌ এবাৰ জনাবা মই তোমাৰ পঠাই দিম পঠাই দিম মানে লগত মই প্ৰথমতে যাম বাৰু
তুমি আহিব লাগিব আহিব লাগিব কাৰণ তুমি এবাৰ তুমি তুমি এবাৰ নিজে তুমি এবাৰ নিজে চাই লবি আকৌ পিছত ক'বা নহয় ই এনেকে মাতি মানে নিজে চাই ল'বাহি অকণমান দুই দিন থাকি দিবাহি আপত্তি নাই আৰু সেই অ শুনি আছোঁ এই তোমালোকৰ তোমালোকৰ তাত যে বজাৰ বহে যে তাত এই কঠাল বিক্ৰী হ'ব চাগে ন
অ কঠালতো একদম ধুনীয়া বিক্ৰী হব মানে কেলে কৈছোঁ তোমাৰ এ আমাৰ ইয়াত কঁঠাল নাপায় যে ইমানকে মানে আগতে হোৱা হেতিন পালেহেতেন মানে বৰ্তমান সময়কণত মানে আমাৰ ইয়াত এই তেনেকুৱা বস্তু বিলাক নোপ নোপোৱা হৈ থাকিলে মানুহ বিলাক কিয় জানোঁ তেনেকুৱা কৰে আগতে ইমান ধুনীয়াকে আমি খাবলৈ পাওঁ
হয় হয় হয় হয় হয় হয় আমাৰ মানে কি হ'ল এতিয়া দুশ দু উম দুশ তিনিশ মান কঁঠাল আছে তাৰ পিছত তাকে ভাবিছোঁ অ বৰ্তমান এই আমাৰ বজাৰৰ মান ইমান বিক্ৰী নহয় তোমালোকৰ তাত অৰুণাচৰ মানুহ আহে যে সেই কাৰণে বেছি বিক্ৰী হব বুলি ভাবিছোঁ তাকে ভাবিছোঁ তাকে লৈ যাওঁ নেক
দিয়া মই অকমান সহায় কৰি দিম
অ তোমালোকৰ বজাৰ বাৰতো আগদিনাখন মোক ফোন এটা কৰি দিবা মই গুচি যাম ৰাতিটোতো তাতে থাকি থাকি পেলাই পিছদিনাখন বেছি দিম তোমাক বাৰ কিবাটা দি মিলাই দিম বাও
নালাগে নালাগে সেইটো সেইটোলে তুমি চিন্তা কৰিব নালাগে মই তোমাক বিকাই দিম বাৰুতো কথা পাতি মেলি
তাকে সেই বজাৰৰ বজাৰতে তুমি হেৰি কৰিবা তুমি বজাৰৰ এই যিজন মানে হেৰি থাকে ন হাত খোৰাহি সেইজনৰ ওচৰত গৈ পেলাই তুমি হেৰি কৰিবা জেগা টোৰ ৰাখি থবা আগদিনাখনে
নেলাগে নেলাগে জেগা ৰাখিবলে দৰকাৰ নাই মানে কেলে কৈছোঁ সেইজন মানে আমাৰ ঘৰৰ ওচৰই
অ তেতিয়া ঠিকে আছে তুমি হ'লেও কথাটো শুনাই থবা
অ সেইজনে একদম পুৰা ধুনীয়াকে মই যদি কওঁ বোলে মই আজি ইয়াত বহিম অকণমান অ হ'ব তেতিয়া বহি দিবি তইনো বহিলে
অ তাকে তাকে তাকে যেনিবা মই অকলে নবহো আক তুমি বহি দিব লাগিব দিনটো
এ হ'ব দিনটোত মই কৈছোঁ নহয় মই যেতিয়ালৈকে আছোঁ তুমি দিনটোত থাকিব নালাগে মানে মই সিমানকৈ মেনেজ কৰি দিব পাৰিম বাকী হলচেলাৰ দি দিলোঁ তোমাৰ ইমান লোকচানটো নহয়
হলচেলাৰ লোকচান নহয় কাৰণ এতিয়া তোমাৰ এটা এটা কঁঠালতে বহুত দাম কাৰণ এতিয়া বেছি থাকিবলৈ মানে বহি থাকিবলৈও গোটেই ইমান গৰমৰ দিনটো কেনেকৈ বহি থাকিবা তাকে হলচেলতে দি দিম যদি পাৰো আৰু বিকি দিব পাৰিলেতো ভালেই নিজৰেই লাভ
লাভ লাভ অহ
উম এতিয়া তুমি যদি ভাবা তুমিয়ে বিক্ৰী দিব বা কিবা আকৌ তেনেকে তোমাৰ কথা
অ ঠিক আছে বাৰু তেতিয়া হ'ব দিয়াচোন মোক এই এইফালৰ পৰা মাতি আছে মানে লগৰ এটাই
অ অ ঠিক আছে তেতিয়া অ ঠিক আছে